হেল্ল'। অহ শুনি আছো অ?
হেল্ল'।
মই শুনি আছো, শুনিছানে?
হয়, আপুনি মোৰ মাতটো শুনিছে নে?
শুনিছো
হয় কি কৰিছে?
মই আছো এনেই তুমি
হয় বাকী ভালে আছে নহয়?
ভালে ভালে। তোমালোক ভালনে?
হয় হয় ভালেই মাহঁতৰ ভাল নে?
ভাল ভাল। তোমালোকৰ?
অ মানে এতিয়া মই আপুনি বিজি আছে নেকি
নাই নাই কোৱা
হেল্ল'
শুনি আছো শুনি আছো
আপুনি মোৰ মাতটো শুনা শুনা পাইছে নে
শুনি আছোঁ অ
অ মানে এতিয়া কি হৈছে মানে আমাৰ যিহেতু অসমত মানে জনসংখ্যা বৃ- বৃদ্ধি হৈছে মানে আপুনিতো দেখিছে এ আমাৰ অসমত জনস- সংখ্যা বৃদ্ধি হোৱা তাৰ মানে কি হৈছে এতিয়া জনসংখ্যা বৃদ্ধি হৈছে তাৰ লগে লগে মানে আমাৰ হয় মানে বহুত পৃথিৱীখনো বহুত অনিষ্ট হৈ যায়। মানে জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত মানে এ মানুহ বেছি যায় আৰু কি এ মানুহ বেছি হোৱা কাৰণে থাকিবলৈ মানে ঠাই নোহোৱা হৈছে আৰু মানে আগতে যিসমূহ মানে নদী আছিল আগতে যিসমূহ ঘৰত জংঘল আছিলে সেইবিলাক কাটি মেলি বা নদীসমূহ জনসংখ্যা বৃদ্ধি এতিয়া ঘৰ বনাইছে। ব্ৰিজ সমূহ নাইকীয়া হৈ গৈছে যিটো হে কপিৰ মানে ধাৰা এই ধাৰাটো নেদেখা গৈছে আৰু কি আছে মানে এতিয়া যিহেতু জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত মানে এ মানুহে এ বসবাস কৰিববলৈ মানে ইত এ গছ গছনি কাটিছেতো গছ গছনি কতাৰ কাৰণে প্ৰদূষণ হৈছে আৰু সমূহ অ'- পুতি দিয়াৰ ফলত এ মানে পানীৰ নাটনি হৈছে বা এতিয়া যেতিয়া বৰষুণ দিয়ে সেই কি হৈছে সমূহ তেতিয়াতো আগতে নৈসমূহত পানী পৰে, বা এতিয়া যি সেই নৈসমূহ পুতি দিয়াৰ ফলত মানে বৰষুণ দিছে যে, সেই বৰষুণ দিয়াৰ কাৰণে এনে সহজে মানে মানুহৰ বানপানী হৈছে। আৰু বানপানী হোৱাৰ ফলত মানে কি হৈছে গোটেই মানে এ ঘৰ-দুৱাৰবিলাক উটি গৈছে। আকৌ উটি যোৱাৰ ফল- ফলত আকৌ মানে মানুহে বনাবলে গছ-গছনি কাটিছে বা কিবা কৰিছে। এনেকেই মানে প্ৰদূষণ হৈছে। মানে পৃথিৱীখনৰ বহুত ধ্বংস হৈ গৈছে। আপুনি মানে অ'- আপুনি কি বুলি ভাবে?
অ' সেই একে গ- জনসংখ্যা বৃদ্ধি হ'লে বুলি গছ-গছনি কা টিছে, মানুহে ঘৰ বনাইছে আৰু বিশেষকে আজিকালি মানুহে কেঁচা ঘৰ নাথাকে, পকা ঘৰত থাকিব লয়। অ' পকা তো কিমানখিনি জেগা লাগে। আমিতো মাটিখিনিও লৈ লওঁ। মাটিখিনিত তেনে এনেবা তাৰ পৰা মাটিকে সেই মাটিখিনি পাবলৈ গছ-গছনি কিমানখিনি কাটে। এনেকে খাল দিলে মোক পিছল পুতি দিয়ে। আৰু হম। গছ-গছনি কটাৰ ফলত অক্সিজেন
হয়।
হয়।
হয়।
হয়।
হয় - হয়। হয়, এতিয়া মানে কি অ' আপুনি যি কথা কৈছে মানে এতিয়া আমাৰ অ'- যিহেতু এ জনসংখ্যা মানে অ'- বহুত বৃদ্ধি হোৱা মানে বহুতো কাৰণ আছে। এ তাৰ ভিতৰত মানে আছে জন্ম মানে একদম প্ৰাকৃতিক হে প্ৰাকৃতিকটো দেই। মানে যিটো মানে মানুহে নিজে জন্ম হয় আৰু - আৰু আছে মানে কি প- অ' হেৰি অ'- অন্য দেশৰ পৰাও ইয়ালৈ আহিছে। বা অ' মানে আম- আমাৰ ইয়াৰ পৰাও মানে বেলেগলৈ গৈছে তেনেকেও মানে জনসংখ্যা বৃদ্ধি দেখিবলৈ পোৱা গৈছে। এ সেইটো মানে কি হৈছে সেই মানে অন্য দেশৰ পৰা আহি আমাৰ ইয়াত মানে থাকিবলৈ লোৱাৰ ফলত আমাৰ এই- এইখন মানে ৰাজ্যৰে জনসংখ্যা বৃদ্ধিটো অ'- বেছি পাইছে আৰু লোকপিয়লত এই আমাৰ ৰাজ্যৰ মানে জনসংখ্যা বৃদ্ধি টো বেছি দেখাইছে। সেই লোক পিয়লৰ মানে দেখুৱাতে কথা নহয় মানে সেইটো। সেইটো দেখালেও একো কথা নাই। কিন্তু মানে এতিয়া প জন মানে প্ৰৱজন ঘটাৰ ফলত এ কি হৈছে মানে আমাৰ আমাৰতো স্থায়ী বাসিন্দাখিনি আছেই অসমত, কিন্তু তাৰ পৰিমাণে সেইখিনি অহাৰ পিছত আমিতো নাজানো এতিয়া সেইখিনি ক পৰা আইছে বা সিহঁতি কিছুমান ডুপ্লিকেট মানে কপি আধাৰ কাৰ্ড চাদাৰ কাৰ্ড বনায় মে সিহঁতে মানে কি খিঞ্জিয়ীয়া হিচাপে মানে থাকি সিহঁতে মানে আমাৰ আহ মানে আমাৰ সিটো সিহঁত ইও আমাৰ ইয়াৰ প্ৰতি মানে দেখুৱাবলৈ মানে সামৰ্থ হৈছে। কিন্তু সিহঁতি আমাৰ ইয়াৰ নহয়টো। সিহঁতি আমাৰ ইয়াত আহ অ অথনি কোৱাৰ নিচিনাকে মানে গছ গছনি কাটি মেলি এ ইয়াত মানে বসবাস কৰিছেহি। তাৰ ফলত মানে বহুত এ আহ পৃথিৱীখনৰ গছ-গছনি নাইকিয়া হৈ গৈছে। আৰু প্ৰদূষণ হৈছে আৰু কি হৈছে মানে যিসমূহ মানে এতিয়া আহ মানে জনসংখ্যা বৃদ্ধি পাইছে। লগতে মানে আজিকালি কি আ হৈছে আজিকালি মানে মানুহে বিলাসিতা নহলে থাকি বেয়া পায়। তাৰ ফলত মানে ইহঁতে নতুন-নতুন মানে পদ্ধতি